তিতি উ
খবৰ ভাল তোমাৰ
ভাল ভাল ভাল খবৰ ভাল
ঘৰত আছা
মই এনে ঘ আছো আৰু এনে এনে আছো তুমি
অ মইযো আছো ৰবা ঘৰত টে চে কোৱা যে আজি কিহৰ ওপৰত কথা পাতিম আজি আমি। অহ বিদ্যালয়ৰ কথা পাতো নেকি?
অ বিদ্যালয় বিদ্যালয়। দিব।
কাহ তোমাৰ। কেনেকুৱা আছিলে বিদ্য়ালয়ৰ যিবিলাক তোমাৰ আহ স্মৃতিবোৰ এতিয়াও মনত পৰে তোমাৰ কোৱাচোন?
বিদ্যালয়ৰ স্মৃতিবোৰ। বিদ্যায়লয়ৰ স্মৃতিবোৰ মানে বহুত ভাল লগা আৰু স্কুলৰ দিনবোৰ সেই স্মৃতিবোৰ আৰু জানো এতিয়া আৰু এতিয়াতো পাহব পাহৰিব নোৱাৰি ন আৰু সেই স্মৃতি ঘূৰা মানে সেইখিনি জেগাত আৰু যাব নোৱাৰি।
খেল ধৈ কিমান খেলা ধূলা কৰিছিলা। উম।
অ এটোয়া দু খেলটোল। বহুত ভালো লাগিছে।
উ স্কুলীয়া জীৱন বোৰ আৰু মানে মই বিচাৰো আৰু সেইবোৰ যে আৰু। নাহিলে হয় কিন্তু সেইটোতো সম্ভৱ নহয়। দিয় জীৱনটো আৰু এবাৰ গ'ল গ'ল আৰু। মোৰ মানে কেনেকুৱা মানে হেৰি আছে। ছিলে আৰু তোমাৰ বি যেতিয়া মই। স্কুল পঢ়ি আছিলোঁ। এই তোমাৰ হেৰি শিক্ষক। ক্লাছত বদমাচি কৰা, ধৰা চুইংগাম লগাই কাৰোবাৰ চুলিত
অ, তাৰপিছত আৰ কোনোবা মানে বুলো যদি কোনোবা কিবা মেমক মানে ক'ব দিয়ে তাৰপিছত তলত পানী ঢালি থৈ দিয়া বত বহি যোৱা।
উম, কাৰোবাৰ চাৰ্ট চিয়াহী লগাই দিয়া, এইবিলাক বহুত মানে হেৰি কৰিছিলো ডেক্সত, জোনবিলাক আমি ডেক্সত নি নিজৰ নাম লিখিছিলোঁ। তাতে, অম। বহুত আমি মানে বহুত ধেমালি কৰিছ বা টিচাৰো আমাক, বহুত মানে হেৰি মৰম কৰিছিলে। সেইবিলাক মানে এতিয়াও মনত পৰে, তেনেকে তোমাৰ এ দুখেৰেই কিবা ঘটনা তেনেকুৱা টাইপৰ তোমাৰ লগত ঘটি পাইছেনে, ধৰা তোমাৰ গে ফ্ৰেণ্ড হওঁক তেনেকুৱা ধৰণৰ কাৰোবাক চিঠি দিয়া।
চিঠি দিয়া সনেকুৱা নাই কিন্তু এবাৰ ক'লে, বন্ধুৰ লগত মানে ভাল বন্ধু আছিল, ত দুই মাহ তিনিমাহ মানে এনেকুৱা বহুত কাজিয়া কাজিয়া কৰিছিলো আৰু মানে। সদায় মানে ৰাস্তা দি আহে মই পেলাওঁ। লগৰ হ'লে বহুত ভাল লাগে আৰু এনেকৈ খেদি খদি আ, তাৰপিছত কাজিয়া চাজিয়া কৰা, তাৰপিছত ভালো হোৱা, তাৰপিছত মইতো মইতো পঢ়িছিলোঁ চৰকাৰী বিদ্যালয়ত। মই চৰকাৰী তাতে, হা মানে যদি বাৰটা বজাত ক্লাছটো নটা মানে নটা বজাৰ পৰা ষ্টাৰ্ট হয়। তাৰপিছত বাৰটা চাৰে এঘাৰটা মান বজাতো ছুটি দিয়ে। ছুটি দিয়াৰ পিছত, ছুটি নিদিয়ে মানে ব্ৰেক জিৰণি টাইম, তাতে মাজত, আমাৰ মানে মধ্যাহ্ন ভোজন ভোজন বিলাক হেই কৰে, সেইবিলাক খাওঁ, একেলগে খাওঁ। ত মানে, এখন কাঁহিতে কেতিয়াবা খোৱা যায়, ত মানে এটা ভাল এটা বন্ধুৰ মাজত এটা ভাল সম্পৰ্ক এট লাগি থাকে। বহুতখিনিয়ে।
মইতো বহু হেৰি কৰিছো তোমাৰ, স্কুলত যে লগ কাৰণে চেৰি শিকাই। অ, কোনোবা যদি ধৰা বলে চিট লিখি হেৰি লিখিব লাগে, লাভ লেটাৰ লিখিব লাগে। এইবিলাক লিখি দিছিলো, বা তেনেকুৱা ধৰণৰ আৰু। বহুত ধেমালি কৰিছে আৰু তাৰ কাৰণে গা মাৰ হেৰি খাইছ ছিলো, মাৰো খাইছিলো। কেতিয়াবা কেতিয়াবা ইচছা
টিছাৰ পৰা বহুত মাৰ খাইছিলো বেঞ্চৰ তলত থিয় কৰাই থৈ দিয়ে কাণত ধৰিব দিয়ে কিমান এনেকুৱা মানে এনেকুৱা গৈছে
এনেই মানে তোমাৰ স্কুলত এনে প্ৰেং কৰিছিলানে কাৰোবাৰ ওপৰত তেনেকে ধৰ প্ৰেং কৰি থকা যায় যে
অহ কেতিয়াবা এনেকুৱা কৰিছিলো কেতিয়াবা কাৰোবাক এনেকুৱা জোকাইছিলো যে এইটোৰ লগত ইটো অহ
কাৰোবাৰ ধোৱা কাৰোবাৰ পেঞ্চিল লুকাই ধোৱা
অ কিতাপ কেতিয়াবা কিতাপো লুকোৱাই বাইদেউ বিচাৰি দি শিক্ষকক কৈ দিয়ে কৈ দিয়াৰ পিছত আৰু গালি গালি খাওঁ আৰু
লেজাৰ টাইম তোমাৰ লেজাৰ টাইম টো কিমান মান তোমাৰ হেৰি হেৰি আছিলে ন লেজাৰ টাইম আমি ফুৰিব গৈছিলোঁ খাব গৈছিলোঁ একেলগত সেইবিলাক আৰু ঘূৰি নাহে আৰু
উম সেইটোয়ে সেইটোয়েতো
স্কুলীয়া জীৱনটোক যেন টো দিন হয় বিদ্যালয়ৰ স্মৃতি
স্মৃতি বিলাক
হয় বা তোমাৰ টিছাৰ খিনি কেনেকোৱা আছিলে
পিছা হ ন ন বহুত অ বুত বহুত মোক বহুতে মৰম কৰিছে টিছাৰে যিমান মানে মোৰ লগত মানে ভালে আছিল কেতিয়াবা গালিও পাৰিছিল চৰ মাৰিছিল মানে বেয়া মাৰিছিল আৰু গাল চাল ৰঙা কৰি দিয়ে কাণ মোহাৰি দিয়ে পুৰা আৰু পিছে মৰমো কৰিছিল বহুত
হম হম হুম অহ মোৰ লগতো আহ লাষ্ট এবাৰ মানে মই এইটত পঢ়ি থাকোঁতে
উম
মোৰ কিবা এটা মানে হেৰি আহ কি বুলি কয় মোৰ নামত মানে মোৰ আমাৰ টপাৰ এজনী ছোৱালী আছে। আছিলে স্কুলত আৰু ৰোল নং ওঁৱান আছিল আছিলে তাইৰ আহ তাই কি হৈছে ছিলে তোমাৰ মোৰ লগৰজনে হেই কৰিছিলে সি ছোৱালীটোক লাইক কৰিছিলে লাইক কৰাৰ কাৰণে মানে সি মানে অ মোৰ নামত মানে এটা লাভ লেটাৰ লিখিছিলে আৰু মোক ফচাবৰ কাৰণে ত' সি মানে সি কৰিছিলে মোৰ নামত লাভ লেটাৰটো লিখি কেনে মই লিখা মানে তেনে তেনেকোৱা হেৰিত লিখিকিনে তাইৰ বেগৰ ভিতৰত সোমাই থৈছিলে থোৱাৰ পিছত এ, এতিয়া মানে হেৰি সি, তাই পালে আৰু ছোৱালীজনীয়ে। তাৰপিছত আহ, ছাৰে আৰু মানে চেৰি সি কৰি লাভ দেখোন তাই ডাইৰেক্টলি আঁ অফিচত জমাই দি দিলে। জমা দি দিয়াৰ পিছত আৰে ছোৱালীজনী আহি কেনে মোক এ, মানে -মানে মাৰিছিলেও মোক মানে এচাপৰ মাৰিছিল আহ, মাৰাৰ পিছত তোমাৰ হেৰি কি কয়, মইতো নাজানো মইতো মোক গমেই নাপাওঁ, পাও মই মই নিজে লিখা নাই।, দিলে। টো, তাৰপিছত তোমাৰ আ ছাৰে আহিলে লেজাৰ শেষ, ছোৱালীজনীয়ে মোক, হেৰি কি কয় মোক কৈছে আৰু যে তুমি এইবিলাক কি লিখিছা বোলে মানে এ, ফাল্টো বহুত মানে কিবা -কিবি গালি পাৰিছে গালি পাৰি কিনে মোক মানে এ, একচৰ মাৰিছিলে আৰু মাৰাৰ পিছত মইতো গম, এইপিনে ছোৱালীটোক মাৰিবও নোৱাৰো তো মই কি কৰোঁ তাৰপিছত টো মানে কি হ'ল আহ, ছাৰ তাতে গ'ল ছাৰে আৰু লেজাৰ, লেজাৰ টাইম শেষ হোৱাৰ পিছত লাল, লাভ লেটাৰখন লৈ আহিছিলে। আহাৰ পিছত ছাৰ জনে আৰু হেৰি কৰে মানে লাভ লেটাৰখন পঢ়িলে আৰু চবকে লিখিব দিলে মানে এ, লাভ লেটাৰটো লিখিব দিলে তো, ছাৰৰ প্লেনিং এটা বেলেগ আছিলে যে, মই মানে মই যেনেকে লিখিছে আৰু লাভ লেটাৰখন সেনেক মানে লিখিব দিছিলে চবকে ছোৱালী, ল'ৰা- ছোৱালী যিখি, যিখিনি আছে চবকে লিখিব দিছিলে। ত' চবে লিখা হোৱাৰ পিছত ত' নেক্সট কি হ'ল তোমাৰ আহ, চবৰে মানে কপি চেক কৰিলে আৰু কাৰ মানে হেণ্ডৰাইটিংটো কাৰ লগত মিলে, আৰু তাৰপাছত মোৰ লগজনৰ লগত মিলি গ'ল। লগজনে তাৰপিছত, ত লগজনে কৈছে মই লিখা নাই তাৰপিছত লগজনক মাৰিলে আৰু ছাৰে। মাৰাৰ পিছত সি কি কৈছে গম পোৱা সি কৈছে কি মই হেৰি মই লিখি লিখিব দিয়া বুলি কৈছে, মিছা কথা ক'লে তাৰপিছত ছাৰে গম পালে যে নাই সি মিছা কথাই কৈছে ত', মই, মইতো লিখিব দিয়া নাই। তথাপি মানে মোক আ, মোক, দুই কোপ মান মাৰিলে, মাৰাৰ পিছত বিনা কাৰণত মই হেৰি খালো ন', মাইৰ খালো ন', তাৰপিছত ছাৰ গুচি গ'ল, ছাৰে চল্ভ কৰি কিনে গুচি গ'ল। মোৰতো খং আছেই যে, মোক মাৰিছিলে ছোৱালীজনীয়ে তাৰপিছত,
তাৰপিছত কি কি কৰলা তুমি?
মই কি কৰিলোঁ মানে, মেম আহিলে, মেম আহাৰ পিছত তোমাৰ হেৰী কি কয়, আ, মে'ম, মানে ছাৰ গুচি গল, ছাৰ গুচি যাওঁতে ক্লাছ লব আহিলে মেমে, মেমে যে ক্লাছ লব আহিলে, মোৰ বহুত মানে খং উঠি আছিলে কাৰণ মোৰ, সুধি আছিলে। সুধি থাকোতে মানে মই মে'মক মানে খঙতে কিবা কৈ দিছিলো আৰু মে'ম আহি কেনে আৰু মোক মাৰিলে এচৰ। মাৰাৰ পিছত আৰু মই, অহ, মই কান্দিলো আৰু কান্দাৰ পিছত আৰু মে'ম, মেমে কলে সুধিলে আৰু কি হ'ল কি হোৱা নাই? তাৰপিছত চবে ক'লে আৰু এনে এনে কথা সি লিখিছিলে বা মে'মে গম পালে যে নাই সি লিখা নাই তাৰপিছত মে'মে আহি কেনে মোৰ চকু পানী মুচি দিছিলে।
এনেই কেতিয়াবা সেই হৈছিল নে মানে মোবাইল -চোবাইল কেতিয়াবা লৈ গেচিলা নে?
অহ-অহ সেইটো কৰিছিলে, হেই এইটো - টো লগ - চগে কৰিছিলে, এ, মই এইটো তোমাৰ আ, হেৰিত লৈ যোৱা নাছিলোঁ, আ, বট ক্লাছ নাইনত লৈ গৈছিলোঁ এবাৰ মোবাইল। লৈ যোৱাৰ পিছত, গমটো, পুৱাই আমাৰ যিখিনি হা,
ধৰা পৰিছা না?
বুজি পোৱা নাই?
মানে ধৰা পৰিছা নে ধৰা?
অঁ ধৰা পৰিছো ধৰা পৰিছো মানে ধৰা পেলাইছে ন ত' মানে মই মোবাইল লৈ গৈছোঁ যিখিনি মোৰ আহ স মানে থাকে ন তোমাৰ তোমাৰ স্কুল লাইফত তোমাৰ ভাল বন্ধু থাকে বেয়া বেয়া বন্ধু থাকে তোমাৰ মানে অপজিত থাকে কিছুমান সেই অপজিত খিনিয়ে ইমান তোমাৰ ডাইৰেক্টলি কমপ্লেইন কৰিছে যে এনেই মোৰ হেৰিয়ে মোবাইল লৈ আহিছে তো তেনেকৈ মানে অফিচত লৈ গ'ল মোৰ পেৰেণ্টছ মাতিলে ম তাৰ পিছত সেই আৰু কিবা কিবি হ'ল মোক গালি পাৰিলে তাৰপিছত তেতিয়াৰ পৰা ত নিয়া নাই তোমাৰ তুমি নিছিলা নেকি মোবাইল
মই এইতুকাৰণে লৈ যোৱা নাছিলো মই লৈ যোৱাইে নাই মই বিদ্যা স্কুলো লৈ যোৱা নাই কিছুমানে লগৰ লৈ যায় কেতিয়াবা ফটো চটো উঠে উঠে তাৰ পিছত কেতিয়াবা ধৰাও পৰে কেয়াবা গালিও পাৰে বহুত তেনেকুৱা কালিবাৰৰ পিছত আৰু ভালো নহয় মানে বহুত স্মৃতি থাকে আৰু বিদ্যালয় স্কুল এখনত পঢ়িব পঢ়া যোৱা বহুতখিনি স্মৃতি থ সেই স্মৃতি আৰু জানো আনিব পাৰি জানো আৰু আৰু এটা যাবতো নোৱাৰো আৰু কেতিয়াও
ঠিক আছে দিয়া পিছে লগ পাম আকৌ
ভাল লাগিল ত লগত পাতি
ভাল লাগিল তোমাৰ লগত কথা পাতি ভাল লাগিল অ'কে বাই